হেল্ল'?
হেল্ল'! কি কৰি আছা?
মই তোমাৰ, এনেই বহি আছোঁ। কি কৰিছা?
মইয়ো এনেই আছোঁ। ভাত খালা?
ভাত নাই খোৱা। এই, তোমাৰ বতৰ ইমান ডাৱৰীয়া, ভাত-পানীও খাবলে মন যোৱা নাই। শুই
এ, অ'! বৰ-বৰষুণ আহিব নেকি ন'?
অ'! আমাৰ এইপিনেতো দিয়ে আছে বাৰু।
অ'! তোমালোকৰ ফালে দি আছে, আমাৰ ফালে ক'লা হৈ আহিছে, বৰষুণ দিব চাগে।
অ'! আমাৰ ইয়াত, অলপ-অলপ এৰি আছে, এৰিছেগে। তোমালোকৰ সেইপিনে দিবগে চাগে এতিয়া।
হোঁ! হ'লেও ভালেই দিয়াচোন! পথাৰত পানী বহুত কম হৈছে ন'। পানী অকণ হ'লে, খেতি খিনি ভাল হ'ব।
হয় দিয়া, নহ'লে ইমান পানী, এইবিলাক দিবলৈ দিগদাৰ হৈ যায়, খেতিত।
এই দিগদাৰ হয়, দিগদাৰ হয়। মানে, কৃষক গম পাইছা? আমাৰ দেউতাহঁতৰ আছে।
অ'! তোমালোকৰ দেউতাহঁতৰ খে, অ'! তোমালোকৰ খেতি কৰে ন'?
খেতি কৰে, খেতি কৰে।
অ' অ'! এই ভালে হৈছে, বৰষুণ দিছে। উম, তোমাৰ এই, আৰু ইমান ধূলি হৈছে ৰাস্তা বিলাক। গাড়ী-মটৰ এইবিলাক এতিয়া, বৰষুণ দিছে। অকণমান ৰাস্তা-পাতি বোৰ চফাও হৈছে, গছ- গছনিবোৰো অলপ চ ফা হৈছে।
কৈছাইনে আৰু অলপমান, মুকলিও হ'ব দিয়া ন'। যিহে ধূলি! ৰাস্তা ওলাবই নোৱাৰি আৰু।
তাকেহে!
এনেই ভাত-পানী খালা?
ভাত নাই খোৱা দেই। খাম আৰু আমাৰ মাৰ নাছিলে, ত' এফালে ওলাই গৈছে। এতিয়া আহিছে, বনাব আৰু।
ঐ বনাব, তোমালোকে খাবাহে।
অ'! বনোৱাই নাই আমাৰ, খামহে।
ইমান দেৰিকে কেতিয়া খায়
আমা এনেইতো আমাৰ হৈ যায় মানে আঢ়ৈটা নহলে তিনিটা মান বজাত খালি আজি মাই ওলাই গৈছিল যে তোমাৰ সেইকাৰণে অকমান দেৰি হৈছে আৰু হৈ যাব টিককে তোমালোকক ভাত পানী বনালে
আমাৰ আইতাই বনালে মানে
অ
নহয় সোনকালে শুই যায় ন বনোৱা আগৰ মানুহ যে ৰখি নাথাকে আৰু
অ এই তোমাৰ সোনকালে খাব লাগে টাইম মানে তোমাৰ ডেৰ টা দুটামান বজতো খাইয়ে দিব লাগে
দিব লাগে মই বেছি টাইম হ'লে মানে কি হয় হজম নহয় ন দিগদাৰ হয় ৰাতিও ভোক নালাগে তেতিয়া
অ এই কিছুমান মানুহৰ আগত দে মানে আমাৰ দেৰি এই হয় দেই খোৱা এতিয়া খাই মেলি আকৌ তোমাৰ ৰাতিলে তোমাৰ চাৰে দহটা এঘাৰটামান বজাত খোৱা হয় হে।
হু হু
সেই তেনেকে মিলি যায় আৰু
আমাৰ গাঁৱত জানা কিছুমান মানুহে বা বাৰটা বাজিত ভাত বনাবলৈ যায়হে দছটা বাজিত চাহ খায়
অ আছে তেনেকুৱা এই তোমাৰ শুই উঠা দেৰি হয় কিছুমানৰ তেনেকে দেৰিকেও খায় কিছুমানে এসাঁজও খাই নহয় আকৌ
অ এসাজো খাই শুই থাকে দিনত নবনাই ৰাতি খায়
মানে কি হেৰি আকৌ দুপ এই ৰাতিপুৱা চোন কাম চাম কৰোতে যায়েগে প্ৰায় ভাগ তাৰপিছত পিছবেলালে অকণমান কিবা এটা খাই একেবাৰে ৰাতিকে খাই শুই দিয়ে আৰু
উম উম এনেই পঢ়া পঢ়া পাতি কেনে চলি আছে
ঠিকেই চলি আছে দেই বৰ্তমান মই এই কালি তোমাৰ এডমিশ্যন লৈ থৈ আহিছো গে আৰু
আচ্ছা ভালকে পঢ়া শুনা চলি আছে
উম এতিয়াৰ পৰা ষ্টাৰ্ট হ'ব এই তোমাৰ আগষ্টৰ পৰা ষ্টাৰ্ট হ'বগে আৰু
উম
ঠিকে আছে তোমাৰ ঠিকে চলি আছে
মোৰ ঠিকে চলি আছে ভালকে এক্সাম দিবা
উম দিয়া এই অ
উম এনে মাহত আছে ভাল
মাহত আছে এই ওলাই গৈছিলে যে আহিছে এতিয়া ভৰি হাত ধুই মেলি অলপ ফ্ৰেছ হৈ কিবা এটা বনাব আৰু
উম খাই ল'বা সোনকালে ইমান দেৰিলৈকে নাথাকিবা
উম খাব লাগিব এই তোমাৰ ইটো সিটো খোৱা হৈ থাকে যে ভোক তেনেকে নালাগেই
অ এইটো সিটো খোৱা হৈয়ে থাকে উম হোম উম আমাৰো মানে ঘৰত মান মাহঁতৰ ভালেই, ঠিকে আছ আছে আৰু কাম বন কৰি ফু কাম বন ধেৰ ন আজি
পিছে মই সেই এই এডমিশ্যনৰ কামত ব্যস্ত হৈ আছোঁ কাৰণে মই তোমালে কল কৰা নাছিলোঁ নহ'লেচোন কৰোৱেই আৰু
অহ
তাকে। এতিয়া আজি কেনেকুৱা আৰু, অ' কৰিম দিয়া।
উম্, উম্।
এনেই কতো যোৱা প্লেনিং নাই বনোৱা।
প্লেনিং বনাব লাগিছিলে, যাবা নেকি?
তাকেই ভাবিছোঁ, যাওঁ নেকি কৰ'বাত। অকমান, বহুত দিন ফুৰায়ে নাইচোন।
উম্, উম্, লগৰবোৰকো ক'ব লাগিছিলে ন'!
আমাৰ এই গ্ৰুপ নামতহে গ্ৰুপবিলাক, এনেই গ্ৰুপ খুলিব, মেছেজ সোপা কৰিব। ক'ত যাম, ক'ত যাম। তাৰপিছত লাষ্টলৈ নাই আৰু।
তাকেহে, ক'ৰবাত যোৱা প্লেনিং এটা বনাব লাগিছিলে। ঘৰত থা কিমান থাকিবা আৰু ন'!
সেইটোয়ে, ঘৰতে সোমাই সোমাই আমনি লাগিছেগৈ আৰু।
ঘৰৰ কামবিলাক কৰি কৰি, কলৈয়ো যোৱাই নহয়।
চিডোৱেল বিলাক একেই আৰু, ৰাতিপুৱা শুই উঠা, ঘৰ ঘৰ সাৰা, বিছনা ঠিক কৰা, ৰুম চাফা কৰা। আকৌ ভাত খোৱা, শুৱা, গা ধোৱা।
হয় দিয়া। কিমান কৰিবা আৰু বুজিছা। কামত লাগি যাব লগিয়া হয়, তাৰ পিছত ঘৰৰ কাম মাহঁতৰ পৰা শান্ত, মা হতে মানে কৈয়ে থাকে। ইমান কাম কৰিবলে।
অ', আৰু মোবাইল চাই চাইও আমনি লাগে ন', সেই কাৰণে কাম দুটা মান কৰি দিলে আৰু
চিন্তা নাই অ', সেইটো আমনি নালাগে মানে। মোবাইলনো কিমান চাবা আৰু।
সেই মোবাইলতো আজিকালি একো চাব লগীয়া নাইয়ে বুলি কবলৈ উম্,
অ', বেলেগ একো নাই, তাকে বেলেগ একো নাইয়ে।
উম্, চাওঁ বুলি ক'লো।
উম্,
এতিয়া নতুনকে চুপা-চুপি খন ৰিলিজ হৈছে নহয়, ৰিলিজ হৈছে নহয়, ব'লা নহ'লে সেই খনকে চাই আহোগে।
অ', চাব পাৰি ন', দেওবাৰ দিন তাত।
অ', আমাৰ বাকী ফ্ৰেণ্ডছ বিলাককো কম।
উম্, উম্, পাৰি। পাৰ হেৰি এটা ওলোৱা গ্ৰুপ এটা।
গ্ৰুপ এটা বনাব লাগিব। তাকেই, এই ৰিমঝিম হতকো লগ ধৰিব লাগিব আৰু।
সিহঁতক লগ ধৰি সুদাই যায় নাযায়, পোৱালী কেইটামান হ'লে ভালো লাগিব দিয়া চোন ন'।
অ', লগৰ মানে বেছি হ'লেও ভাল নালাগিব দিয়াচোন, হেৰি চাৰি পাঁচজনী মান হ'লে ভাল লাগিব।
অ', মানে অকলে অকলে আকৌ ভাল নালাগে নহয়। দুজনীমান থাকিলে ভাল লাগে।
অ', গোটেই খিনি লগতে যাম আৰু, ল'ৰানো যাব জানোঁ। কোনোবা ল'ৰাটো নাযায়।
উম্, নাই নাই। ল'ৰা বিলাকক নিব নোৱাৰা বুজিছা। ছোৱালী কেইজনীয়ে ভাল।
অ', সিহঁতক নিলে বেছি খৰচ পাতিয়ে হয়। ইটো খোৱা সিটো খোৱা।
উম্, আমাক খোৱাব লাগে বুলি। সিহঁতকহে খোৱাব লাগে।
তাকে কোন কোন যায়, গ্ৰুপ এটা খুলি ডিচকাচটো কৰিব লাগিব। চুপা চুপি খন অ', বাকী তুমি আগৰ খন চালানে নাই?
কি?
চুপা চুপি প্ৰথম খন।
নাই চোৱা নাই চোৱা, মোৰ ভণ্টীয়েও কৈ আছে যাম বুলি।
উমঁ'।
তাইও দেওবাৰৰ কথাই কৈ আছে, যাওঁ যদি তাইকো ক'ম ন'? গোটেই খিনি একেলগে যাব পাৰিম, উমঁ।
উমঁ'। লৈ লোবা, গোটেই খিনি লগতে যাম ভাল লাগিব আৰু বহুত দিন এনেকে ওলাই যোৱাই নাই চোন। তেতিয়া অকমান ফুৰাও হ'ব এনে লগৰ খিনিৰ লগত, টাইম স্পেণ্ড কৰাও হ'ব।
হুম হুম, তাকেহে অঁ' কিমান আৰু বৰিং কৰি থাকিবা- ভিতৰত সোমাই সোমাই, কিবা একদম হেৰি নিচিনা লগা হৈছে আৰু।
একদম আমনী লাগি গৈছে হয় নাই ঘৰত থাকি থাকি একে সোপা কৰিকে।
একে সোপাকে কিমান কৰিবা আৰু ল'ৰা মানুহক কিনো ওলাই যায় বাইকখন লৈ সিহঁতৰো কোনো টেনশ্যন নাই। আমাৰ ছোৱালী বিলাকে ক'তো যাবও নোৱাৰা বুইছা।
উমঁ' যাওঁ বুলি ক'লেও, যাওঁ বুলি ক'লেও ঘৰত কিমান পাৰ্মিচন ল'ব লাগে ক'ত যাওঁ, কি কথা, কাৰ লগত যাবি। পাৰ্মিচন দিলেও আকৌ কাপোৰ নাথাকে নহয় যাবলৈ।
কাপোৰ নাই।
ইমান গাল কাপোৰ এনেই পৰি থাকে গ্ৰদেছ ভৰ্তি আলনা ভৰ্তি কিন্তু এনে ক'বলৈ বোলে আমাৰ কাপোৰে এনেকে নি আৰু এবাৰ পিন্ধি ফটো আপলোড কৰাৰ পাছত পিন্ধিবও মন নাযায় নহয় একেখিনিকে।
লাভ নাই আৰু।
উমঁ' তাকেহে, মোৰ এই- তোমাৰ কাপোৰ দুটামান মোৰ কিনিব লগীয়া আছিলে। তাকে, যদি যোৱা আমি সেইপিনে- মুভি-চুভি চাই দেওবাৰে কৰিব পাৰিম, এই তোমাৰ - নতুনকে আকৌ এইখন কি হেৰি- অ' কিচেন আৰু এইবিলাক কছেতৰ দোকান এখন খুলিছে, আমাৰ সেই যে চিনেমা হ'ল'টোৰ অলপ যে- চাইডত গলি এটা নাই জানোঁ- অঁ' সেই তাতে এখন ষ্ট'ৰ এখন খুলিছে তেনেকে বকী বিলাকো আছে তাৰপাছত ক্ৰচেট বিলাকো আছে।
অঁ' গ'ছেৰি।
উমঁ' সেনেকুৱা বোৰ আমি মোৰ মানে চাইছিলোঁ, যদি যোৱা যাব পাৰিবা তুমিও।
হুম হুম। যাব পাৰিলোঁ হয় এতিয়া পোৱালিখিনি গোটাও ন' গ্ৰুপত কোনে কোনে যায় কোনে কোনে নাযায়।
অঁ'। কোন কোন যায় আৰু এ হেৰি অকমান সৰহকে হ'লে ভালে লাগে বাৰু। কোন কোন যায় কলটো কৰি ল'ব লাগিব।
অঁ' তোমালোকৰ কালি এইফালে বৰষুণ আহিছিলে নেকি?
আমাৰ অঁ' আহিছিলে বৰ বেয়াকে আহিছিলে কিন্তু দেই। খালি- একো নহ'ল যেনিবা, কিছুমানতো আম, মানে গছ ভাঙি গৈছে একেবাৰে।
হুম হুম। আমাৰ যে এইফালে পুৰা। পুৰা কলা হৈ আহিছে বুজিছা, একে বেলেগ বৰষুণ দিব যেন পাইছোঁ।
আজিকালি বেছি বৰষুণ দিলেও মোৰ কিবা ভয় লগাহে হৈছে আৰু।
অঁ, কিয় বিজুলী বিলাক বৰ, ঢেৰকণী বিলাক বৰ হেৰিকে মাৰে ন'?
উম, আৰু দেখা নাই? ঘটনি বিলাকো যি-যি হৈ আছে নিউজত দিয়ে নহয়।
নিউজৰ এই পাহাৰীয়া এলেকাবিলাকত বেছি হৈছে অ'।
অঁ, আহ্ আমাৰতো পাটকা পৰ্বতখন ওচৰতে আছে তোমাৰ।
অঁ
সেইকাৰণে আক' এনেটো ইমান চিন্তা নাই বাৰু। বহু অকমান দূৰত কিন্তু হ'লেও এনেই চাবলৈ গ'লে ওচৰতে বাৰু।
অঁ, দি দিয়াচোন ন'?
হয়। থাকেই বাৰু। এই কেতিয়াবা তোমাৰ হাতী-চাতি ওলাই যায় আক'? অঁ, সেই তেনেকে বৰ ষুণ- চৰষুণ দিলে হাতী-চাতিবোৰ ওলাই যায় নহয়।
অঁ, এইবিলাক জংঘলত একো খাবলো নোপোৱা হৈছে ন' সিহঁতে।
অঁ, এই তোমাৰ হেৰি আক' পাহাৰত পৰা এইবোৰ মানুহে আজিকালি চোন বস্তু আনেগৈ গোটেই ফল-মূল শাক পাচলিবোৰ যদি কাটি লৈয়ে আনে হেতিনো কি খাব? ওলাই আহিব লাগিব সিহঁতি খাবলে।
সেইটোৱে খাবলৈ নোপোৱা হ'ল চব গছ বিলাক মানুহে কাটি পেলালে। সিহঁতে বাহিৰত নোলাই কি কৰিব কোৱা? সিহঁতক মাৰিবলৈ যাওঁতে আকৌ সিহঁতে হেৰি কৰে এটেক কৰে মানুহক।
উম, হো সিহঁতে খাবলে হেতি যাবই লাগিব এতিয়া। তাকে, আজিকালি এইবোৰ চৰকাৰে এক্সনো নলয় নহয়।
এ নলয় নলয় একো এক্সন নলয়।
তাকে ঠিক আছে। তুমি হেৰি কৰা নহ'লে ভাত-পানী খাই লোৱা। তাৰপৰা যদি হোৱা হয় আমি গ্ৰুপটো খুলো আৰু কোন কোন হয় এড কোৰো মই।
ঠিক আছে তেতিয়া হ'লে দিয়া।
অঁ, মই তোমাক গ্ৰুপত এড কৰোঁ ঠিক আছে। অঁ, অঁ। অঁ, অঁ ঠিক আছে কৰিছোঁ।